হেল্ল
হেল্ল' অ, শুনিছ নাই?
শুনিছা নে?
কি কৰিছা শুধিছোৱা, কি কৰিছা?
অ এ মই তোমাৰ টিভি চাই আছিলো
অ অলপ বিজি আছা নেকি?
অ বিজি নাই নাই এই দেউতাক ভাত পানী দিব লাগিব এতিয়া ইয়াৰ পাছতে
হয়।
অ তাৰপা তোমাক কোৱাচোন তুমি কি কৰি আছা?
মই এনেই গছৰ তলত ঘূৰি ফুৰিছোঁ গৰমৰ কাৰণে-
হয় অঔ তোমাৰ গৰমটো বহুত বেছি পৰিছে।
এ কি কবা আৰু
তাকে ৰ'দত ঘূৰি নোফোৰিবা বেমাৰ হ'ব।
উম ৰদ ওলোৱা নাই বাৰু
উম এই ৰ'দতটো বৰ কাৰা হৈ হৈ আহি আছে প্ৰায় দিনক
বহুত কাৰণ আজি আজি বিশেষে বেছি গৰম অলপ।
তাকে আজি কালি এতিয়া বতৰটো ইমান ধুনীয়া হৈ আছে সেমেকা-
অ মানে এ একেলগে বৰষুণ দিলোটো আজি ৰ'দটো মানে বেছি বেছি লাগিছে।
বেছি বেছি লাগিছে আৰু তোমাৰ গৰমটো কিবা ছাল পুৰি যোৱা টাইপৰ গম পাইছা গা- পুৰি যায় অকমান ওলাই গলে। মই তোমাৰ সেই গৰুকেইটাত পানী খুৱাবলে আছেই
অ গৰু কেইটা তোমালোকৰ?
গৰু আমাৰ গাই এজনী আও পোৱালি এটা আছে।
অ গাখীৰ আছে?
গাখীৰ ওলাই আছে বাৰু দেই আমাৰ মানে কি দমৰা এটা আছিলে দমৰাটো মাজতে বেছি দিলো।
হয়।
পুহিব নোৱাই। তাৰপিছতে তোমাৰ এতিয়া সেই গাইজনী পোৱালিটোৱে আছে গাখীৰ দিয়ে বাওঁ। তোমাৰ ডেইলি এক লিটাৰ মানে ওলাই প্ৰায়
গাখীৰটো কি ঘৰতে খোৱা নে, নে বিক্ৰী কৰা?
এ ঘৰতে খাওঁ ঘৰতে খাওঁ মানে কি হয় কেতিয়াবা এনেকুৱা হয় যে, আধা লিটাৰও নোলায় আকৌ কেতিয়াবা কি হয় তোমাৰ এক লিটাৰ ডেৰ লিটাৰলৈকে ওলাই যায়।
অ হয় হয়
অ গৰুজনীক দানা দিলে কিন্তু গাখীৰটো ভাল ওলাই থাকে দেই।
অ এই চাপৰ ভুচি এনেকুৱা খুৱাব লাগে।
অ এনেকুৱা আমাৰ এতিয়া কি হয়। এ সদায় সিজাব নোৱাৰো দানা কিন্তু এনেই ভুচিটো আও খুৱাই থকা হয় বাৰু দেই- উ আৰু মাজতে তোমাৰ গৰুজনী বেমাৰ হৈ ছিলে মানে তেতিয়া তোমাৰ গাখীৰটো কম গুচি গ'ল।
হয় বাকী বাৰিষা গৰুবোৰ ৰাখিবলৈ অকণমান দিগদাৰ হয় পানী হয় যে।
উম সেইটোৱে দিগদাৰ হয় পৰুফালেও উলিয়াই দিব নোৱাৰি। অ চবেই সেই খেতিটো লগাই দিয়ে যে
উম এতিয়া এৰালি দি থ'ব লাগে আও
উম এয়ালি দি থব লাগে আৰু এই দমৰাটো মানে কি হ'ল মই ৰাখিব এমাহ মান ৰাখিলো তাৰপিছতে মানে অলপ দুবছৰীয়া আকৌ দমৰা যে জোৰটো বেছি। আৰু ঘৰত এতিয়া মা আৰু ভন্টীয়ে তোমাৰ চম্ভালিব নোৱাৰে। আৰু দেউতাইতো নোৱাৰে একেবাৰে অসুখীয়া।
এতিয়া মানে তুমিহে গৰুকেইটা মানে চোৱা চিতা কৰিব লাগে?
অ ময়ে কৰিব লাগে আৰু দমৰাটো নোৱাৰিলো মানে সৌ কাণে
হয়
দেউতা আগতকে ভাল হৈছে বহুত যথেষ্ট খিনি ভাল হ'ল এতিয়া আৰু এনেকে যদি থাকে তোমাৰ লাহে-লাহে সুস্থ হবগে বাৰু সম্পূৰ্ণ।
হয় মানে কি কি বেমাৰ হৈছিলে?
এ দেউতা প্ৰেচাৰ ষ্টক, চুগাৰ আছে লগতে।
অ আজিকালি মানে এইটো হয়য়ে প্ৰায় মানুহৰ।
বহুত মানুহৰ হয়ও।
উম তাকে।
উম এই আচলতে ভাল হৈছে, ভাল হৈছে প্ৰথমৰ পৰাই সেই খোৱা-বোৱা এইবোৰ যত্ন লব লাগে।।
হয়।
আৰু তোমাৰ মাজে-মাজে পাৰিলে জোখাই মেলি থাকিব লাগে, প্ৰেছাৰটোও হওক, চুগাৰটো হওক।
উম হয়, হয়।
অঁ তেতিয়া তোমাৰ অলপমান বাচিব পাৰি আও, যদিও আগতীয়াকৈ গম পোৱা যে মোৰ লাহে-লাহে চুগাৰ আৰম্ভ হৈছে বা পেছাৰ আৰম্ভ হৈছে।
অ তেতিয়া মানে সজাগ হৈ থাকে মানুহটো।
অ সেই সজাগ হৈ থাকি প্ৰথমৰ পৰাই যদি ঔষধ-পাতি খোৱা হয় তেতিয়াহলে ভাল হয়গে ভাল হয় আও।
উম, হয়, হয়।
উ নহলে পিছত কিন্তু পৰিস্থিতিটো আজিকালি বেয়া হৈ হৈ যায় ঔ।
তাকে আমাৰ এই খুৰা এজনে তেনেকুৱা প্ৰেচাৰ ষ্টক হৈছিলে।
উম।
মাত নোলোৱা হৈছিলে মুঠেই।
অ।
এটা ছাইত মানে পেৰেলাইচিছ হোৱাদি হৈ গ'ল।
অ হয় অ, তেনেকুৱা হয়।
তেনেকুৱা হৈ যাই।
এতিয়া ভাল হৈছে নে কি?
অ এতিয়া ঠিকে আছে, খোজকাঢ়িব পাৰে আও।
অঁ আমাৰ দেউতা মানে দেউতা বৰ্তমানলেকে তিনিবাৰ প্ৰেছাৰ ষ্টক হ'ল।
অ।
কিন্তু তোমাৰ মানুহতো বহুত ভাল হৈ আছে, তোমাৰ পেৰালাইচিছো হোৱা নাই, জাষ্ট দুৰ্বল হৈ গৈছে হয়। দেউতা মানে বাওঁ চাইটো অলপ, বাওঁ চাইটো অলপ দুৰ্বল।
অ হয়, হয়।
কিন্তু এনেই মানুহটোৱে ধুনীয়াকে খোজ-চোজ কাঢ়ি মেলি থাকিব পায়।
এতিয়া কথা বতৰা পাতিব পাৰে?
পাৰে অ।
হয়।
কোনোবা এদিনা লাগে যে সম্পূৰ্ণ ভাল হৈ গ'ল নেকি মানে নাই ইমানেই ধুনীয়া হৈ যায় গম পাইছা।
হয়।
কিন্তু আকৌ কোনোবা এদিনা দেখো বাওঁ ছাইডতটো অলপ দুৰ্বল, দুৰ্বল লাগিছে দেখাত।
বাকী এনে মেডিচিনটো খাই থাকিব লাগে মানে টেবলেট কিবা কিবি এনেকুৱা।
অ খাই থাকিব লাগে, ৰেগুলাৰ খাব লাগে। আৰু আমাৰ দেউতা মানে কি চুগাৰো আছে যে।
অ‍ঁ
দেউতা তোমাৰ আজিৰ পৰা প্ৰায় সাত বছৰমান হ'ল চুগাৰৰ মেডিচিন খাইয়ে আছে।
হয় হয়।
অ চুগাৰ টো যায় থাকে মানে মানুহ টোক দুৰ্বল কৰি দিয়ে আৰু বেলেগ বেমাৰ হবলৈ মানে সুবিধা দিয়ে গম পাইছা চুগাৰে।
হয় সেইটো হয় ব এইটো আৰম্ভণি আও।
অ সেইটো বৰ চুগাৰতে মানুহটো আচলতে খুলি খুলি খাই দিয়ে। উম, আমাৰ আগত তোমাৰ তেজতে চুগাৰ প্ৰেছাৰ আছে। তেতিয়া আমাৰ বৰ্তা দু দুইজনও সেই প্ৰেচাৰ ষ্টক
অঁ
দেউতাও এ পেছা আছেই।
তেজতে আছেনে।
অ তেজতে মানে এইটো জিনত থাকি গ'ল আও।
তাকে, একো নাই আৰু মানে অ কোৱাচোন?
মই বাচি চলিব লাগিব মানে।
অ সেইটো তুমি এতিয়া সাৱধান থাকিব লাগিব।
উম
যি টি মাংস মানে হাঁহ, ছাহ সেনেকৈ খাই নিদিবা।
এ মানে কি বৰ্তমান মোৰ নৰ্মেল আছে বাৰু মই এতিয়া খাইছো পিছলে মানে আৰু অলপ বয়স হোৱাৰ পিছত জুখি, মুখি মালি এনেকে থাকিব লাগিব আৰু মুঠতে।
অ এইটো তাৰপৰা চুগাৰৰ কাৰণে কণ্ট্ৰল কৰিব লাগিব।
চুগাৰ কাৰণে অঁ চেনি তেনিটো এতিয়াও বাৰু মই বৰ বেছি নাখাওঁ কমেই খাওঁ।
উম মিঠাটো কমাব লাগে হয় দিয়ক। আৰু একেবাৰে একেবাৰে নাখালে আকৌ চুগাৰ একদম জিৰো হৈ যাব নীল হৈ যাব।
অ সেইটোও অসুবিধা আকৌ দেই।
মানে মিলাই ৰাখিব লাগে।
অ সেইটোৱে চুগাৰটো বৰ বেয়া বস্তু, বেছি হ'লেও বেয়া আকৌ তোমাৰ বেছি কমি গলেও দিগদাৰ।
আমাৰ এই দাদা দুজনেও আছে নহয় এতিয়া বৰ্তাহঁতৰ দাদাহঁতৰ বাৰু চুগাৰ প্ৰেছাৰ নাই।
অঁ, এতিয়া ঠিকে আছে।
বৰ্তাহঁতৰ আছিলে অঁ।
হয়।
তোমালোকৰ সেই ককাই ভাই দুটা ন। অঁ ক ভাইটিয়ে কি পঢ়ি আছে?
ভাইটি এইবাৰ নাইনৰ।
অ পঢ়া শুনাত ভালে নে?
পঢ়া শুনা চলি যায় আৰু মানে মাজতে ভাল, বেয়া।
অ এ সেইটোৱে আচল কথা অ।
সেইটোৱে।
মুঠতে তোমাৰ এনেকুৱাও হ'ব নালাগে যে তীব্ৰ চোকা বা একেবাৰে বেয়া হোৱাটোও বেয়া কিন্তু বুজি পোৱা হ'ব লাগে আৰু ন।
উম, সিমান বুজি পায় আৰু।
উম, আমাৰো সেই তেনেকে চলি আছো।
তোমালোকৰ ককাই ভাই, কি তুমি অকলে নেকি?
নহয় মোৰ ভণ্টি এজনী আছে।
আচ্ছা, ভণ্টি কিমান ডাঙৰ?
ভণ্টি ভন্টিও সেই নাইনতে পঢ়ি আছে।
অ কেনেকুৱা পঢ়াত ভালনে?
পঢ়া সেই এনেকুৱাই আৰু মধ্যমীয়া আৰু ঠিক ঠাক চলি যায়।
অ চলি যায় তিক।
উম হু।
বাকী ঘৰত গৰু আছে ন বাকী এনে ছাগলী তাগলি আছে নে?
আছে আছে তোমাৰ ছাগলী প্ৰায় দহটা মানে আছে, পোৱালিৰ সৈতে। আৰু হাঁহ আ আছে।
ছাগলীও তেনেকে বেপাৰটো বেয়া নহয় নহয় এতিয়া বিজনেছটো।
অ ছাগলী বিজনেচটো বেয়া নহয়। কিন্তু এই অ কুকুৰ এইবোৰ পৰা দিগদাৰ আৰু আজি-কালি প্ৰায়ে অসুখ হ'ব লৈছে ছাগলীবোৰৰ চাবাচোন।
ছাগলীও কি কেনেকুৱা বেমাৰ?
আ তোমাৰ ধৰি লোৱা এতিয়া আমাৰ, আমাৰ ঘৰত নাই হোৱা বুবোহঁতৰ এইকেইদিনতে এই স সপ্তাহতে প্ৰায় তিনিটা ছাগলী মৰিছে পোৱালি।
হয়।
এনেকে দুৰ্বল হৈ বেবাই বেবাই শুই পেলাই পৰি পেলাই তাৰপা উঠিব নোৱাৰে আৰু তেনেকেই মৰি যায়গে মানে।
অ মৰি যায়?
অ। অঁ এই ভেটেনাৰী ডক্টৰ মাতিছো, অ মাতে। মাতি পেলাই তোমাৰ বেজী-চেজীও দিয়াইছে।
হয়।
নাই ভাল হোৱা নাই। নহ'লে
এনে ছাগলীজনীয়ে লাভজনক মানে ব্যৱসায় আও।
অ লাভজনক ব্যৱসায় ভালকে পুহিলে।
এই ছাগলীটো মানে চাংঘৰত ৰাখিব লাগে বুলি শুনিছো।
মাটিত ৰাখিলে বেয়া ন?
অ মাটিত নহয় মানে অকমান ওখকে ঘৰ মানে। আৰু ৰ'দ পৰা হ'ব লাগে মানে জেগাটো।
অ।
কোৱা, হয়। আৰু বাকী হাঁহ? হাঁহ, মুৰ্গী, কুকুৰা এনেকুৱা নোপুহে?
অ হাঁহ মুৰ্গী মানে হাঁহ আছে আমাৰ।
হয়। আমাৰ তেনে
আ আমৰ তোমাৰ হাঁহ পাঁচটা আছে। তাৰপিছত আৰু পোৱালি পোৱালি এইবাৰ প্ৰায় আমাৰ চল্লিছটা মানেই হৈছিলে। এতিয়া তাৰে বিছটা বেচি দিলো আৰু বিছটা ঘৰতে ৰাখিছিলো।
হয়।
অ তাৰ পাঁচটা মৰিলে আকৌ। পাঁচটা মৰিলে, এতিয়া পোন্ধৰটাহে আছে।
অ।
মৰিলে অ। তোমালোকৰ কি কি আছে?
আমাৰ তোমাৰ গৰু আছে। পাঁচটা মান আছে, পাঁচটা আছে। কি ছাগলী নাই বাৰু। আৰু তোমাৰ পু পুখুৰী এটা আছে। আমি তাত মাছ মানে উৎপাদন কৰোঁ।
অ, অ মাছতো লাভ আছে।
বস্তুটো লাভ আছে বাৰু। তোমাৰ পঞ্চাছ হাজাৰ মান হয়গে এক বছৰত ইনকাম।
অ।
তাৰে আকৌ মানে তোমাৰ-
অ' ভালেই দিয়া, আমাৰো তোমাৰ- পুখুৰী আছে দেই ডাঙৰ ডাঙৰ পুখুৰী দুটা আছে, কিন্তু আমি মানে- অ আমি মানে সেই পুখুৰীটো আধিলে দি থৈছো।
আছ মানে মাছটো কোনে জীয়াই?
মাছ সেতে জীয়াই?
আচ্ছা, মানে আধা তোমালোকৰ আধা সিহঁতৰ হয়।
অ না সেইটো বুলিও নহয় গোটেই খৰচ পাতি খাই সিহঁতৰ মাছ জিৰপা ধৰি। দানা চানা দিয়ালৈকে হেহে দয়।
হয়।
আমি খালি পুখুৰীতটো দি থ'লেই হ'ল
অ' মানে তাৰ বিনিময়ত তোমালোকক মানে আধা দি দিয়ে।
আধা দি দিয়ে আধা দি দিয়া।
অ' ঠিক আছে হ'ব দিয়া।
অ' হ'ব দিয়া তেন্তে।
অঁ ঠিক আছে।